এ বিছনাতে পাগৰি আছো দিয়া, তুমি কি কৰি আছা?
অ', মইয়ো আছিলো দিয়ক তেনেকে আপোনাৰ নিচিনা বাগৰি।
হয় নেকি?
ফোন আহি আছে নেকি আকৌ আপোনাৰ? অঁ, খালো। অহ, খালো।
অ', বাকী কাম বন কৰি আজৰি আৰু?
হয়, চাহ বোলো সোনকালে খোৱা হয় মানুহজনক হেৰি দোকান পঠিয়াওতে যাওঁতে, তেওঁক আৰু খুৱাই কৰি প থিয়াই দিওঁ আৰু।
অ', একেবাৰে মানে তুমিও খাই কৈ আজৰি হোৱা আও? অহ, উম।
গেছটোও নাইকিয়া হল, এতিয়া খৰীৰ জুইত ধৰি থাকিব লাগে।
এ অ', গেছ নাইকিয়া হলে বহুত জ্বালা দিয়ে। গেছৰ কাৰ্ড আছে নে নাই?
কাৰ্ড আছে মোৰ।
কাৰ্ড আছে! আজিকালি গেছৰ দাম বাঢ়িলে নহয় আগতকৈ। অহ, কিনো কৰি আছ ছে বা এনে আমি কাৰ্ড মতে লওঁ হাজাৰ
হয়।
চল্লিছ টকা।
হয়।
অ', মৰিগাঁও আমাৰ কাৰ্ডখন। উম, হাজাৰ চল্লিশ টকাকে লৈছে। এ বহুত দাম বাঢ়ি গৈছে। চব বস্তুৱে দাম বাঢ়িছে আৰু এতিয়া কি কৰিবা, উম।
এক্সট্ৰাকৈ আপুনি চিলিণ্ডাৰ এটা ল'লে হেৰি হয় ষোল্লশমানকৈ লয়।
অ', লয়। আমি বাৰু তেনেকে কিনিব লগীয়া হোৱা নাই কাৰ্ডতে আমি লৈ আছো আমাৰ কাৰ্ড আছে।
মোৰো কাৰ্ড আছিলে নহয় এইবাৰ বনাইছোহে মই ওচৰৰ বৌহঁতৰ তাৰপ পৰা লৈছিলো এবাৰ। বা তেতিয়াৰ পৰা মই এহেজাৰ দিয়ে লৈছিলো।
অহ। এ এতিয়া দাম বাঢ়ি গৈ আছে নহয় এতিয়াতো ল'বই আৰু এতিয়া বেলেগত বোলা বস্তু বস্তুটো নাইকিয়া কৰিলে ন কাৰোবাৰ কাৰ্ডত কোনোবাই আনি থলে দুটকা মানে লাভটো খাবলৈ বিচাৰে আৰু সেইটোয়ে কিন্তু আমি বেলেগক তেনেকে দিছো আমি সেইবিলাক লাভ চাপ
হয় হয়
যিটো দাম তাত আৰু সেইটো পইচা দিছে আৰু আমাৰ কাৰ খুন্দিছো অ তেনেকে বোলে লৈহে আহিছে আমি তেনেকুৱা কোৱা নাই আৰু ইয় দুত সেই কিতাপ লৈ পেল নো মই কি কৰিম ন
অ লোকৰ তাতে ভৰাব লগীয়া হয় তাৰ পৰা এতিয়া নিজে কাঠ খন কৰিছো
অহ।
পাও ধৰা প পাৰনো কিয় পইচা পাতিতো লাগিব যে। সেইকাৰণে ধৰ ভৰুৱা নাই দিয়ক কিবা এটা অসুবিধা হৈ আছে যে।
অ', অ', হ'ব দিয়া সুবিধা এতিয়া অসুবিধানো কি আৰু আগৰ মানুহে এতিয়া কথাটো কৈছো দেই এতিয়া আমাৰে গেছ টো হল কাৰণে সুবিধা। আগতে কি মানুহে কি কৰে? গেছতে, গেছটো নাইয়ে নহ, জুইত জুইতে চাহ বনাব জুইতে ভাত বনাব হা আকৌ সেই কি কৰে জুইয়ে চব খিনি কাম জলপান বনোৱা হওক কিবা কৰা হওক জুইতে কৰে তাৰ বিে ঢেঁকীত ঢেঁকীত ধান বানিব হম আকৌ জুইত ভাত বনাব ধান বহাব
এতিয়া একে ধান বনাৰ পিছতো এ কিবা মিলতেে ধুনীয়া কেচাল
অ একোৱে নাথাকে একোৱয়ে নাথাককা হৈ আহে আজিকালি আৰু কেঁচা মিলত দিলেতো তোমাৰ যায়
সে সিদিনা মই হেৰি হয় সিদিনা মই হেৰি কৰিলো এ শুকান মিলতে দি আনিলো
অ শুকান মিলত দি আনিলে তুমি একোৱে কৰিব নালাগে
বহুত দিন জৰাা নাই মানে জাৰি নানিলে বহুত দিন জৰা নাই কালি গো গোটেই চাউবিলাক যাৰিলোঁ এতিয়াকে বাওঁ হাতখন গোটেইখন বিষ
অ একেদিনাখনে গোটেই সোপা জাৰিলা যে কিন্তু আগৰ মানুহেতটো তেনেকে কৰি থাকে মৰণা মাৰি ধান ধান জাৰিব ৰ'দত দিব তাৰপিছত আকৌ ঘৰ ঢেঁকীত বান্ধিব বানি আকৌ চাউল উলিয়াব সেই চাউলে আকৌ জুই ধুই আকৌ চাউল বনাব
হয় হয়
খুৱাব হম চবকে খুৱাব তথাপিতো সেয়া মানুহে তেনেকেই কৰিলে আৰু সেয়া মানুহৰ ইমান বেমাৰো নাছিলে হয় নে নহয় তুমি কোৱাচোন
আগতে বহুত সুস্থতে আছিলে এতিয়া মানুহ আৰু যিমানে আপুনি ভাল খাদ্য নেখায় তথাপিও আপোনালোকৰ ইমান সুস্থ
ম আজিকালি নামঘৰলৈ যাবা দেখিবা যে অলপ বয়সস্থ মানুহখিনিয়ে ওপৰত হে বহেত অলপ বহিব নোৱাৰে তুল চুল নহলে বহিব নোৱাৰে কিন্তু আগৰ দিনৰ ইমান বুঢা বুঢ়া মানুহ শুনকে কঠখন পায়
কঠ খন পাৰি তাতে বহে
পঢ়ি নাম গাই প্ৰসাদ খে গুচি আহে আহ ইমান ধুনীয়া লাগে আজিকালি কি ভাল লাগে দুজনী মমান দেখিবা যদি তলত বহিলে দুজনীমান দেখিবা ছাইডত টোল পাৰি বহি থাকিলে হয়নে নহ উপায় নাই কি কৰিবা হেৰিটো এইটো কথা কি কৰিবা আৰু
অলপ সময় আমি অলপ সময় বহিলে আমাৰ ভৰি হাত আমাৰ বিষ হৈ যায় হয় ন
সেইটোয়ো কথা কৈছো অ কিন্তু আগৰ দিনৰ মানুহে যে ইমান পৰিশ্ৰম কৰি আছে ছিলে নহয় পৰিশ্ৰম কৰি থকাৰ কাৰণে কি হয় হৈ আছিল জানা না দেহাটো একদম সিহঁত মানে সুস্থ সবল বহুত বয়সলৈকে সিহঁতে মানে ইমান ষ্ট্ৰং হৈ থাকে ন আজিকালি মানুহে ইমান ষ্ট্ৰং নহয়
হয় দিয়ক আগতে মাৰু শাক পাচল বিিলাকো ঘৰতে কৰি খাই হয় ন এতিয়াতো নাই চব কিনা
সেইকাৰণে যি পাৰি মানে কি জানা নিজৰ ঘৰতে অকনমান কৰিবওঁ লাগে দুডালমান। অ' আৰু আজিকালি মা মানুবিলাক এলেহুৱা হ'ল দিয়া। বজাৰৰ পৰা গুটি দহ টকা কিনি আনি পেলাই। অ' উম দহ টকা গুটি কিনি আনি পেলাই তুমি যদি ঘৰত তে যদি গছ দুজোপা দি থ'লা। ধুনীয়াকে তুমি একদম, ইমান ধুনীয়া ফ্ৰেচ ফ্ৰেচ খাব পোৱা। কোনো বোলে মেডিচিন নাই, সাৰ নাই ন? এতিয়া আমাৰ তেনেকে, অ'।
মূৰে মূৰে এসাঁজ এসাঁজ ওলাই থাকে ধুনীয়াকৈ। আপুনি ঘৰতে, আপুনি ঘৰতে জলকীয়া দুজোপা লগালে আৰু হৈ গ'ল আপোনাৰ কিনিবলৈ প্ৰয়োজন নাই কিন্তু তাকে যে নকৰে মানুহ কি
নকৰে যে অ কিন্তু মানুহ বিলাক কম ধু দিয়া হৈছে নেকি এক কেজি পাম আকৌ সেইসোপাাকনো কৰি খামনেে হা তেনেকুৱা হৈছে আৰু আজিকালি এনেকুৱা মানুহ হৈছে অ এ ফুল দুজোপা লাগিলে লগাব এ ফুলৰ সৌন্দৰ্য কাৰণে কিন্তু তাত এজোপা চব্জি লগাই পেলাই মানুহে নাখায় একদম নাখায় কিন্তু যে হয় ফুলজোপাৰ সৌন্দ্য আনে কিন্তু ফুলজোপা দেখিলে আমাৰ কিবা এটা মন যেতিয়া ভাল লাগিব, আমাৰ মনটোও পজিটিভ আহে। সেইটোও নোহোৱা নহয়। হা অ' সেইটোও লাগে। অ' কিবা এটা কৰিলে, অ' সেইটোৰ পৰা নিজেও কিবা এটা খালা। ওচ ওচৰ চুবুৰীয়াকো কাবাক কিবা এটা দিলা। উম তেনেকে আজি তুমি দিলা মোক মই দিম তোমাক তেনেকুৱা। অ'
হয়নে? ভাল লাগে। অ' এতিয়া আৰু আগৰ দিনতটো, হয়। আগৰ দিনত কথা কলে আৰু ঢেৰ। বহুত
অ' আজিকালি মানুহৰ মকা মিলা একোৱেই নাইকিয়া হৈ গ'ল। আগৰ দিনত তেল ঘৰতে পেৰে, আজিকালি তেল যেন ঘৰত পেৰে। আজিকালি মিলত নিয়ে। অ' এইটোয়ে আৰু তেলপেৰাতো দূৰৰে কথা। সৰিয়হ, সৰিয়হে দেখিবলৈ নোপোৱা নিচিনা হ'ল। অ' কাতচিৎ কোনোবাইহে কৰে। আগৰ দিনৰ মানুহৰ চবৰে সৰিয়হ মাহ, ইপিনে খেতি মাহ এক খোপা, এক খোপা আনিব। উম।
মাটিমাহ, মগুমাহ
অ' আমি এতিয়া আমাৰ, আমাৰ ঘৰতে আমি নিজে দেখিছো। জাত আছিলে আমাৰ। এতিয়াও আছে জাতযোৰ শিলৰ। একে ইজনী মানুহ আহিব, সিজনী মানুহ আহিব লাইন লাগি থাকিব। ইজনীয়ে ক'ব, দে তোৰ পিছত মই দলিম। তেতিয়া আমি সৰু সৰু। সিজনীয়ে ক'ব, তোৰ পিছত মই দলিম দেই। একে এখৰাহিয়ে লৈ আহিব। কোনোবাই দুখৰাহিয়ে আনিব। এজনীয়ে ক'ব, তোৰ এখৰাহি দলি হ'ল নহ থ, মোৰ খিনি মই দলি লওঁ। তেনেকুৱা নিচিনা মানে। অ'। অ' কিমান ভাল লাগে তেনেকুৱা আগতে। ইমান মানুহ আহি থাকে। এতিয়া মাহ চাহ দলিবলৈ। আজিকালি কোনো নাই এতিয়া, সৌৱা জাত তেনেকেই পৰি আছে। অ' সেইটোয়ে। পিঠাগুড়ি খুন্দিবলৈও আজিকালি মেচিনত ঢেঁকীটো, ঢেঁকীটো দিবলৈ। অ' ঢেঁকীত নুখুন্দে। ঢেঁকীত খুন্দি বলৈ মানে কি হয়। ঢেঁকীত খুন্দিলে তোমাৰ ঢেঁকিটো দিয়াৰ লগে লগে তোমাৰ গোটেই গা মানে এক্চাইৰ মানে হোৱা নহয় ন? কিন্তু এতিয়া বহুত দিনৰ মূৰত তুমি যেতিয়া ছমাহ বছৰেকৰ মূৰত দিবা ভৰি বিষাইছে আজি। গাতোহে বিষাইছে, লৰ চৰহে কৰিব নোৱাৰো। বা মানুহবোৰ কি ইমান অকৰ্মী
হয় দিয়ক। যেনেকে যেনে তেনে আৰু মাঘৰ বিহুতটো আহিলে মানে মাঘৰ বিহুটো আহিলেহে আৰু জলপান কেইটা যে
এই জলপান কেইটাৰ কাৰণেহে। কোনোবাই কি কৰে তাকো ভাজি পেলাই যে এই মিক্সিত দি পেলাই, কড়াইগুড়ি কড়াইগুৰি খুন্দি থয়। নহ'লে কোনোবাই মিলত দি আনি পেলাই তেনেকে
হয় দিয়ক। আছে আছে বহুত লোক মানুহ তেনেকুৱা আছে। আমি হে বা তথাপিও কেইটামান খুন্দো দে বুলি খুন্দো।
অ টাউন চহৰত মানুহে বা কৰিবলৈ সময় নাপায়। সিহঁতৰ অফিচ কাছাৰী আছে অ কিন্তু আমাৰ গাঁৱলীয়া মানুহ বিলাকে দেখি দেখি এলেহুৱা হৈ গ'ল না। বহুতেটো আজিকালি তিলি পিঠা বনাব নাজানে, বৰ পিঠা বনাব নাজানে। কিছুমানে মিঠৈতটো পাগেই দিব নাজানে, মিঠৈ লাডু এটা বনাবলৈ। বহুতে না নাৰিকলৰ লাৰু তোৰ যে বনাওতে অকণ মেহনত আছে বহুতে নাজানেই বাৰু।
হয় হয়
তাতে আকৌ আকৌ মিঠৈ লাৰু পগাবলৈ চাবাচোন। এই মই মিঠৈৰ পাকটোয়ে বুজি নাপাওঁ। ৰাম। এনেকুৱা লাগে যেন বাহিৰৰ দেশৰ মানুহহে আহিলে নেকি? অসমৰ নে
কি কব আৰু দিয়ক। আগৰ কথা মনত পেলালে এতিয়া বিলাকৰ কামেই নাই আৰু। হয়। আগতেতো মানুহ বিলাকে, আগতে হয় নে হেৰি ধানটো টো নেমাৰে হেৰিত মেচিনত। আগতেতো গৰু দিয়ে ধুনীয়াকে মাৰে। এতিয়া আৰু মাৰিব তেনেকৈ
এতিয়া আকৌ মেচিনতে মাৰিব দুই তিনি বিঘা ধান এক একেদিনাই হৈ গ'ল। আগতে মানুহৰ কি হয় পুহ মাহতে ধান কাটি হৈ গলেও মৰণা মাৰি একে মাঘৰ বিহু পাৰ হৈ যায় গতিকে লৈকে মৰণা মাৰিয়ে নহয় আজি এটা কালি এটা আগবেলা এটা কৰিলে ৰাতি এটা কৰিলে মৰণা মাৰিলে গৰুকেইটাই কষ্ট পায়। তেনে তেনেকে কৰিয়ে থাকি যায়। আমাৰ চকু আগত নিজে দেখা
হয় নাই আৰু দিয়া। আমি আগতে পাৰো নোৱাৰো তথাপো গৰু পিছত গৈছে হয় ন? এতিয়া আৰু নাই আৰু সেইবিলাক। হয় পঢ়িব দিলে নপঢ়ো পঢ়িব দিলে নপঢ়ো। খালি গৰুক এটাকে লাগে খেদিম।
বিৰাত ভাল লাগে আৰু মৰণা যেতিয়া দেউতাহঁতে খেদি থাকে নহ, দেচোন দে ময়ও ঘূ ময়ো ঘূৰো কিন্তু মোৰ চ মোৰতো ঘূৰাই যায়গে হ'লেও মানে কিবা এটা বিৰাট ভাল লাগে বাৰু।
হয়।
কি ভাল লাগে গ'ম নাপাও কিন্তু মই সেইটো এটা কিন্তু বিৰাট ফু আছিলে। কিন্তু আজি ল'ৰা ছোৱালীয়ে সেইবিলাক মৰণা দেখিয়ে নোপোৱা হ'ল।
নাই নাই নাই নেদেখে আৰু নোজানে আৰু কিনো ম কিনো মৰণা বুলি বুললে সুধিবহে চাকে ওলো তাকে। হয়। এতিয়া আৰু মেচিন টো ওলাইছে হয় দিয়ক। কিছুমান স্মৃতি
মানে এইবিলাক এইবিলাক মানে এনেকুৱা হৈ গৈছে এ মানে বহুত দিনীয়া যেন স্মৃতি এইবিলাক সচি ৰখা নাই। আগত এতিয়া লেম, চাকি, কেৰাচিন তেল কথা এটা কলো আমি চাকি জলাই লৈ পেলাই পঢি বহিছিলো হা।
হয়।
তেনেকে বস্তা এটা পাই লওঁ চ কিন্তু জ্বলাই লওঁ। কেতিয়াবা তেল নাইকিয়া হয় নহয় অমুকৰ ঘৰলে যাচোন, তেল দু আঙুল লৈ আহ যা। এই আজি তমুক ঘৰলে যা চোন
হয় দিয়ক, হয় দিয়ক আৰু স্কুলৰ কাহিনীতো কবই নালাগে। হয় নে? স্কুলৰ কাহিনীতো কবই নালাগে। সেইটো হাতত কিতাপ নি পালো
কিতাপ নি পালো। আমাৰ বেগ নাই, আমাৰ দিনত। এতিয়াও মুঠতে স্কুল আৰম্ভ হোৱাৰ পৰা অংগনবাড়ীৰ পৰা ধৰি পেলাই বেগ। জোতা, মোজা অ ইউনিফৰ্ম। আমাৰ চেন্দেল আমি নাই পিন্ধি। আমি কেতিয়াবা চেডেল মানে কি কাৰোবাৰ যদি লগৰ ছোৱালী দিয়া থাকে, তেতিয়া মানে চেন্দেল যোৰ পিন্ধি যাও নহয় আৰু অভাস যে নাই কি হয় জানা? এই চেন্দেল যোৰ এৰি গুি আহও বিয়াৰ ঘৰতে আৰু কফিচিনাখন স কইনা চ। দুদিন পিছত স্কুললৈ আহিব যে মানে বেগ এটাত ভৰাই পেলাই লৈ আহিব কা কা চেন্দেলি এইটো আহি। এনেকুৱা এইবিলাক দিন মানে মনত পৰিলে এতিয়া হাঁহি উঠে আৰু।
অ অ। হেল্ল' হ'ব দিয়ক ন মই পিছত কৰিম দিয়ক অঁ অঁ হ'ব দিয়ক। অ হ'ব দিয়া।